হেল্ল'
অ ভাল নে?
অহ কি কৰিছা?
এ' বাহিৰতে অকমান বহি আছো। বৰষুণো দি আছে কিন, কিন কে-
বৰষুণ পৰিছে ন। আমাৰটো একে ৰাতিপুৱাৰ- গোটেই ৰাতিপুৱাত টো ইমান ডাঙৰ বৰষুণ
অ
কি' কম আও
আমাৰ মানে কি' হৈছে- এনেই বৰষু ণ দিলে যে' এই ডাৱৰ- খিনি দেখি থাকে কে হয়' নাই তাৰপিছত মানে- বৰষুণ জাক এ' আৰু বেছি টাইম নাই বা' তেনেকে। ধৰিব পাৰি এতিয়া মানে গো টেই ডাৱৰীয়াই গতিকে' এইটো মানে আজি যে এৰিব সেইটো ক'ব নোৱাৰি।
অঁহ আমৰ তেন্তে হ'লে গো টেই অ'ল আছামতে নহ'লে। গোটই অসমতে নহ'লে এইটো।
আৰু চবতকৈ ডাঙৰ কথাটো মই কালি দুখন বেড- কভাৰ চাৰ্ফত দি থৈছো।
হে হ হে হে এহে বঢ়িয়া
ডাঙৰ ডাঙৰ দুখন বেড- কভাৰ চাৰ্ফত, আৰু লগতে চাৰ্ট, পেণ্ট এনেকে কাপোৰ কেইটামান। মায়ে দি' ধূবলে দিলে গোটেই খিনি দি থলো ৰাতিয়ে দি থৈছো আও ভালকে কোমলকে ধুনীয়াকে ভালকে দি নি একে ৰ'দে দিছে ৰ'দটোতো ৰদে এনে মেলি থবলেও জেগা নাই ইয়াত
আমাৰো সেইটোৱে সমস্যা হৈছে ৰবা কাপোৰৰ
ন মেমি থৰ জেগা আছেম য লি যে ম অ কিন্তু কথাটো হ'ল পানীটোখো খুব যাব লাগিব সটো বাথৰুমতে থ'ব লাগিব আহ
অলপ সময় বাথৰুমত থৈ পানীটো যোৱাৰ পিছত ফেনৰ তলত আনি ভিতৰতে উপায় নাই ৰছী এডাল তৰি মেলি দিবা মই সেয়াই কৰো এতিয়া এনেকুৱা বতৰ কি কৰিম নহ'লে বাও
আচ ক অ এতিয়া মানে এই সঁচা কথা কওঁ ন মানুহে অ কান্ত পায় বাৰু মই কিন্তু বৰষুণ দিলে বেয়া না অ
মই ভাল কাওঁ এই গৰমটোতকে বৰষুণে পৰি থাকক লাগিলে হয় একেবাৰে একে দি দি থাকিলে দিগদাৰ সদায় সদায়
আমাৰ আজি মানে কি ইমান ডাঙৰকে মানে গোটেই ৰাতিটো পৰিছে মানে একে লেঠাৰীয়ে অকনো ধাৰ নিচিগাকো বুলি কয় যে ঠাই মঠ আকৈ গোই গো ৰাতি পৰাৰ পিছত ৰাতিপুৱা সাতটালৈকে পৰিছে এ এৰিব উঠিম কাম কৰিমেই এৰিব নাই সাতটা বজাত গতিকে আজি বহুত দেৰি হৈছে আমাৰ বহুত দেৰি আৰু
আহ
মই যে এতিয়াও আজৰি হ'ব
ভাল অকমান শুলে অকমান স্কুললৈ পথা
খবৰ
এই নহয় দেই মই এটা কথা কৈছো মানুহে বয়স সোবাঢ়ি যোৱাৰ লগে লগে অকমান সোনকালে উঠিবলৈ লয় সোনকালে উঠাটো মই বেয়া বুলি কোৱা নাই কিন্তু মোৰ মতে বয়স অকনমান বাঢ়ি গলে অকমান শুবহে লাগে। সঁচাকে শুব লাগে মানে কি হয় জানা নে এই আমাৰ এই ডক্টৰেও কৈছিলে মোৰ দেউতাক
উম
মই আপোনাৰকে ঢেৰ বয়স হৈছে বুলি কোৱা নাই কথা তথাপিও কৈছো। মানে আমাৰ দেউতাক কৈছিলে আপুনি ফোন তা ইমান সোনকালে উঠেই কেলে?
উম
আবদি মানুহৰ যেতিয়া বয়স বাঢ়িজাই অকমান উঠিব যে আৰু বিছনাখনত সা সাৰ পাই পেলাই অকন বহি লব তাৰপিছত বহি এ কথা পাতিলেও পাতিব নাপাতিলে তাৰ পিছতহে উ নামি যাব। উহঃ
সেইটো হয় কিন্ এ ঘপককে উঠি যাব নালাগে অ মানে অ হাৰ্ট এটেক হওক ষ্ট্ৰক হয় যে
সেই ৰাতিপুৱা সময়কণতে হয় এই দুটা তিনটা, মানে কি তিনটাৰ পৰা এফালে পাঁচটা ছটা ভিতৰত তেনে কে হয় বুলে চাৰে তিনটা চাৰিটা এনেকুৱাবোৰত সেই সেইটো বুলিও নহয় মানুহে অকমান সু- এটা কথা এতিয়া কিছুমান মানুহে ইমান সোনকালে উঠি কাম খিনি আজৰি হৈ থাকে মই এইটো কোৱা নাই যে সোনকালে উঠিব নালাগে ভাল কিন্তু বয়স এটা হোৱাৰ পিছত মানুহে ইমান সোনকালে উঠি কি কৰিব ল আজৰি কৰি লৈ পেলাই তাৰ পিছত কি কৰি থাকিব ন এনেইতো বহি থাকিব। আজৰি হৈ কি লাভ আছে নো? অকমান দেৰিকে থাকক দেহাটো ভালে থাকিব। অকন শুব লাগে ফুৰিব লাগে। আমাৰ মা আকৌ এইবোৰ ক্ষেত্ৰত ভাল। সচৰাচৰ উঠে আমাৰ মা
উলোটা
আজিকালি উঠা হৈছে যেনিবা অ উঠা হৈছে মানে তথাপিও সাতটা চাৰে সাতটা তেনেকে বাজে আগতেতো আমি পঢ়া শুনা
আমাৰ উম আমাৰ আকৌ উলটা আমাৰ সে সোনকালে এওঁ যদি নজগাও এওঁ উঠিবই নিবিচাৰে টোপনিটো মানে বেয়া নহয় ভালেই।
ভালে ভালে এই টোপনি ভাল হোৱা ভাল
ভাল কথা ভাল কথা মোৰ এতিয়া টোপনিটো পাতল কাৰণে বিভিন্ন ধৰণৰ মানে হেৰি কিছুমান দেখা দিছে ন সেয়াই কি কৰিবা।
তোৱেমে
মই কেতিয়াবা ভাবো অকনমানো গোটেই ৰাতি এবাৰো সাৰ নাপাই পৰা লগতে টো- পনি যায় কম মানে সৌভাগ্যৱান বুলিয়ে ভাবো মই। তেওঁলোকক
নাই আগতে মোৰে টোপনি তেনেকুৱা আছিলে
মই যেতিয়া কাপোৰতে মোক মায়ে কয় ইমান টোপনি তহঁতৰ ইমান টোপনি কোনোবাই টোপনিতে দাঙি নি ক'ৰবাত
এ সেইটো কথা মই এই মাত্ৰ ক'ম বুলি ভাবিছিলো আপোনাক মোৰ সেইটোৱে একে ডাইলগ মাৰে মায়ে
কি কম আৰু
আৰু সঁচাকেও আম মই যেতিয়া ভাত নাখাওঁ সেয়া চেয়া মোৰ বেছি আছিলে মোৰ দেউতাই মোক দাঙি দাঙি নি সেই মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডাৰীলৈকে মোক দাঙি নি পেলাই বহুৱাই থৈ দিয়ে
হি হি
এই হেৰি ভাতৰ পাতৰে লৈ যায় দাঙি পেলাই ভাত কেইটা খাব লাগিব ভাত কেইটা খাব লাগিব এনেকে তেনেকুৱা মানে আৰু মই শুই থাকো মই নাখাও ভাত নাখাওঁ ফেৰ লাগিলে বুলি নাওঁ খাওঁ ভাত তেনেকুৱা আছিলে ফেহটো বেছি কিন্তু মানে তেতিয়া আকৌ টোপনিটোও আছিলে নহয় ন একদম ম শুৱাৰ লগে লগে মানে মোক যদি কোনোবা দাঙিনী ইখন বিচনা বা সিখন বিচনাাতো থৈ দিয়ে মই তথাপিও গম নাপাম এনেকুৱা টোপনি কিন্ত এতিয়া টোপনি এ নাই কিয় এনেকুৱা এতিয়া কিন্তু সৰু সৰু ল'ৰা-ছোৱালীৰয়ো ভালটো ভাল টোপনি নাই
কিহৰ কাৰণে কিহৰ বুলি নহয় আচলতে আমিওটো মোবাইল চোবাইল চাওঁ ন সেই এটাও কিবা প্ৰভাৱ পৰিছে মই ভাবো দেই মোবাইলৰ ৰেটো বহুত ক্ষতিকাৰক সেইটো জানো কেতিয়াবা কেতিয়াবা আমি অকলশৰীয়া মানুহ মই যে কেতিয়াবা ভাবোঁ কাম বন কৰি আজৰি হৈ খুব বেয়া লাগে সদায়তো আৰু মানুহ নাহে ঘৰলৈ ন এতিয়া আৰু দে দেৰি হ'ল আৰু ওলাল সেইটোকে মানে আমাৰো এটা অভ্যাস হৈ গৈছে গৈ তেনেকুৱা ডাঙৰ আমি যদিও বয়স হৈছে টেমা গতিকে আজি টো আৰু হ'ব এইবিলাক বেয়াই ভাল নাই মই ভাবিছো এইবিলাক কমাই দিছো দেই মই মোবাইল নোচোৱাই হৈছো প্ৰয়োজনীয় নিউজ কেইটাও নোলোৱা হৈছো দেখোন অৱশ্যে সময়ো পোৱা নাই বাৰু অলপ দিনৰ পৰা মই
আমাৰ এই হেৰি- বায়ে কি কৰে। মানুহ পেহী ছোৱালীজনী বায়ে তাই- কি কৰে তাই মানে দহটা বজাৰ পিছত মোবাইল থৈ দিয়ে।
হয়।
উম, আৰু তাই গাৰো - গাৰো চোৱা মোবাইল নাৰাখে।
এইটোৰ বাৰু ভয়ানক জানানে। বিচনাত ৰাতি মোবাইল লৈ শুব নালাগে।
প্ৰায় সদায় দছ টা বাজিলে তাই মোবাইল আঁতৰালে এইটো তাই বুলিয়ে নহয় এইটো বাপে বাপেকো মানে তাই অহ, আকৌ আমাৰ খুৰা আকৌ নটা বজাৰ পিছত মোবাইল ল'ব নিদিয়ে। মোবাইল নটা বজা নটা বাজি যায় সি নিজেও নোচোয়ে আৰু জীয়েকহতকো চুব নিদিয়ে।
তাৰমানে টোপনি যোৱাৰ এক দুই ঘন্টা আগলৈকে মানুহে আগৰ পৰা মানে এইবিলাকৰ
আৰু এটাটো সঁচা কথা আপুনি দুদিনমান চেষ্টা কৰক মোবাইল মানে দুদিন মান কি পাঁচদিন এসপ্তাহ মানতো লাগিবয়ে। মোবাইলটো থৈ পেলাই মোবাইলটো থৈ দিয়া লগে - লগে কিন্তু, আপুনি যেতিয়াই বিচনাত পৰে তেতিয়াই শুই যাব
সেইটো।
কাৰণ আপোনাক কৰিবলৈ একো নাই ন' কি কৰিব আপুনি বিচনাত।
সেইটো।
তাই মোবাইলটো চাই থাকে কাৰণে আপুনি কিবা -কিবি কৰি থাকিব পাৰে। নাচালে
তাকে।
সেইটো কথা। বহুত খাওঁ মোবাইলটো যিমান ভাল সিমান বেয়াওঁ।
এতিয়া চাহ-তাহ খালানে নাই পিছে?
অহ, খালো -খালো -খালো।
অহ, মাহত ব্যস্ত চাগে
অহ, ব্যস্ত বেচ এই মইও আগফালে এনেকে চকীখন পাই বহি
আমাৰ ইয়াতো এতিয়া মানে এনে এনেকুৱা এটা গপনি উঠিছে এইকণ সময়ত যদি বৰষুণ নাছিলে এনেকুৱা গপন ৰ'দতটো নায়েই বাৰু গোটেই আকাশ খনে ডাৱৰে চাতি ধৰি আছে এনেকুৱা এটা গকনি ধৰি মানে যেন অকণমান পাছত সৰু -সৰুকে এজাক মানে ডাঙৰকে পৰিবই হেনো। লাগিছে।
একদম ডাঙৰ দৰে পুৰা। উগা হয়।
বগা নহয় একদম কলা টাইপৰ হৈ আছে গোটেই আকাশ।
নে আমাৰ বিষেশকৈ ডাঙৰ মানে ক'লাটোতো ক'লা কলা বগাৰ নিচিনা হৈ থাকে যে। আকাশখন সেই তেনেকুৱা হৈ আছে মানে ইয়াত। সু হা এটাও নাই চাগে ৰ'দ দিয়া মোৰ মতে। অৱস্থাটো দেখি। মানে এবাৰ বৰষুণ দিছে ন কিন কিন। একোৰে কমি যায় নহয় আকৌ অকমান জুচে আহা।
এনেকুৱা শব্দ আগতে মাক। বহুতেই কয় এনেকুৱা শব্দ নিদিয়া বতৰত বহুত দিন থাকে। কটা এখন নিচিনাকৈ ধৰে।
তেনেকুৱা হয় বাৰু। উ। উ মানুহে আজি ক'লেকো যাব নোৱাৰা।
নোৱাৰে নোৱাৰে নোৱাৰে।
বহুত দিগদাৰ হ'ব মই এতিয়া এই বজাৰ চজাৰ কৰিবলৈ দুটামান যাম বুলি ভাবিছিলোঁ। এয়াহে গটি আমাৰ ইয়াত আকৌ ভাল এই ইয়াতো এইটো হেৰি আছিলে যে জিঅ' মাৰ্ট আকৌ অৰ্ডাৰ দিলে আহি যায়। কিন্তু কথা হ'ল। মাজত। বহুত কমত দি আছিলে। এতিয়া একদম এক্সট্ৰা পইচা ল'বলৈ ধৰা হ'ল।
ইয়াতো আছে নহয়।
মানে সিদিনাখন মই কিবা কেইটামান বস্তু। বস্তু চাইছিলোঁ এশ সাতসত্তৰ টকা। থকা হয় দেই।
সেটো মানে কি সিহঁতে উঠা বহা। কৰাই মানে কৰাই মানে সিহঁতে অফাৰ দিয়ে কিছুমান সিহঁত।
কিন্তু দুশ চৈধ্যয় টকা লৈছে। এশ সাতসত্তৰ দুশ চৈধ্যটো ল'ব নালাগে সেইটো। আগতে লোৱা নাই। কিন্তু দুশ চৈধ্যয় তা তালৈছে।
উম উ আমাৰ ইয়াতে মালকৃষ্ট বিস্কুটটো। দিছিলে অলপ দিন দিলে আমি আনিলো নহয় মই আনো বাৰু তেনেকে
অ সেইটোতো বেছি নাথাকে ন
পঁয়ত্ৰিশ টকা পয়ত্ৰিশ টকাকে পঞ্চাশ টকা আছিলে দামটো তেতিয়া
অ এনে কে পিচ চাগে অ সেইটো আপুনি চাগে এবাৰ খাই লৈ পেলাই। এতিয়া এ পিছে খাম দে এবাৰ তেনেকে ভাবে নে?
পুৱা আমি দুটাই সেইটো হলেহে চাহকাপ খাওঁ মানে
অ কিন্তু সেইটোতো মিঠা আমাকো খুৱাই খাব পাৰে জানো?
খাই খাই মিঠা মিঠা বস্তু বহুত খাই অউ। অকল হা নামানে যে তেৱে আনে কি কৰিব এতিয়া।
ত এনেই চুগাৰ টো জুখি ছিৰাজে?
টো
অহ
জুখি থাকে জুখি থাকে।
অ অ অ ঠিক আছে বাৰু দিয়ক। হ'ব দিয়ক আৰু ৰাখিছো অ